শুনিছা তাকে মই কৈ আছিলো যে কালি ডিউটি কি হ'ব?
ক'ব লাগিব আজি নগলো নহয়।
অ' অ' এনেই অ' অ' অলপ অলপ টাইমৰ কাৰণেহে নেকি।
অলপ টাইম অলপ টাইম।
অলপ টাইম ন
উম।
ঠিকে আছে তেতিয়াহ'লে।
তাকে কিনো পাৰিবা এ গৈ গৈ আহিব লাগিব আকৌ বেয়া বহুত।
কিমান কিমান টাইমত যাবা?
যাম টাইম টেবুল ঠিক নাই ইহঁত কেইটা কেতিয়া ওলাই আহে বা।
অ' অ' মানে এনেকুৱা নহয় যে ইমান টাইমত পাবগৈ লাগিব।
উম ইমান মানে তেনেকা নহয় আৰু তেনেকা কথা নাই আৰু। উম গৈ গৈ আহিলেই হ'ল আৰু।
গম পাইছোঁ
যাওঁতে নাই এই দুদিনহে আৰাম দেখিছো আক আকৌ এই বাৰিষাতো বাৰিষাতো যাব দিয়া তাৰ পিছত গম পাবা মোক চাগে দেখাই নাপাবা। কাম কাম আহি যাব না আগৰ যোৱা বছৰ নিচিনা কামডালে আহিব। চেম কাম আহিব আকৌ।
অঁ আকৌতো মাৰিব লাগিব হয় দিয়া ননছ ষ্টক মাথাউৰি মাৰিবতো। ঐ এইবাৰ কাক দিছে মন্ত্ৰী?
এইবাৰ সুশান্ত বুঢ়াাগোহাই।
উ গম পাইছোঁ।
ইমানটো ভালেই বাৰু মোটামুটি আৰু।
ঠিকে আছে কিন্তু এটা কথাও দেই এইটো কিন্তু বহুত ডাঙৰ সমস্যা এটা আহি আছে কিন্তু।
এ চবতে গোটেই অসমত।
নহয় অসম অসমৰ নহয় নহয় অসমৰ কথাটো বেলেগ আমাৰতো বেছি
উম অ অহ।
কোনোবা জেগাত বানপানী আহিছে বাৰু ঠিকেই আছে, আমাৰ ইয়াত বানপানী নহয় আমাৰ মাটি লৈ গৈছে। গুচি যাব, লৈ যাব কোনো কথাই নাই। মানে ব্ৰহ্মপুত্ৰ নদীখন কেনেকুৱা গম পাইছ নে নাই? অকল ই মানে এতিয়া নদী হৈ থকা নাই। ই অলপ অন্য সাগৰটো সাগৰে ই মানে অলপমান ভয়ৰ কাৰণ হৈছেগৈ।
উম উম এ নহয় দুখটো দুখটো চৰকাৰ গাতে। কিয় জনা এই যে নদী বান নদী বান্ধৰ পৰা জাহা-তাহা হেৰি কৰে, জাহা তাহা টাইমত খুলি দিয়ে নদী বান্ধ কিমান হ'ল কোনো টাইম- টেবুল নাই হোৱাই-নোহোৱাই খুলি দিয়ে। কিমান পানী স্পীডে আহ বোলে গোটেই মাটিৰ পৰা ভাঙিলেও যায় আ আগৰ নিচিনা ব্ৰহ্মপুত্ৰ নৰ্মেল সোঁত নাই নহয়।
নাই নাই সিও এক কথা।
এ এতিয়া তোমাৰ কি স্পীড আহিব হোঁ-হোৱাই আহিব একে পানীত ভাঙি গুচি যাব মাটি-চাতি।
কাৰণ একেলগে আহি যায়তো।
অ আ আগ চা আগৰ নিচিনা নৰ্মেল নহয় কিমান বেয়া অৱস্থা এইবোৰ ডেম খোপা সেই হে কৰি লোৱা।
হয় দিয়া মানুহে যিবিলাক বস্তু বনাই দেখোন চব ধংসৰ কাৰণ ন? চাব গ'লে। চালা সঁচাকে দেই পৃথিৱীখন মানে আমি মানুহ বিলাকে চব শেষ কৰি পেলালো অই।
আমি নিজে ধ্বংস কৰিছোঁ।
চব চব নিজে ধংস কৰিছোঁ আৰু।
আমি আমি একদম নিজে আৰু মানে আমি চব গোটেই দুখটো আমাৰ গাতে।
মানে আমি ওপৰলৈ মানে যাওঁতে যাওঁতে একেবাৰে নতুনত্ব বিচাৰ বিচাৰোতে বিচাৰোতে
লাষ্টত আমি ৰখা এ লাষ্টত আমি গছৰ চালডাল পিন্ পিন্ধিব লাগিব আৰু খা
সেইটোৱে মানে কেচটো কি হ'ব জানা।
উম
আগৰ মানুহ য'ৰ পৰা আহিছিলে গছৰ ছাল পিন্ধি লাষ্টত গৈ সেই অৱস্থা
তালে যাব লাগিবগে চাগে। বুজিছা যাব লাগিব তালৈ। দিনকাল লাহে লাহে বেয়া হৈ আহিছে। হয়নে? হেল্ল' কি হ'ল? কি হ'ল মই মাতডল নুশুনা হলো যে
আ
হেল্ল' আৰুল